হেল্ল'
কি খবৰ ভাইতি?
এ, ভালে।
হেল্ল'
হেল্ল'
কথাটো।
অ, অ, শুনি আছো।
উম, কি কৰি আছে?
উম, এনেই শুই আছো শুই, শুই ফন চাই আছো। কওক।
ভাত খালে ন?
অ, অ খালো আপুনি খালে যে
এ, খালো। বাৰু তোমাৰ সময় আছে নে তোমাৰ হাতত অলপ।
অ, অ আছে কওক।
মানে মই এটা আপোনাৰ মানে ফোন কৰিলো ন।
উম,
মানে আমি এটা কথালৈ বিষয় লৈ আলোচনা কৰিম, এইটো খোৱা লৈ হা।
অকে
যিটো খাদ্য লৈ খাদ্য মানে, আজিকালি যেনেকৈ আমি মানে খোৱা খাদ্য কৰি আছো। নহয়।
হয়, হয়।
মানে আজিকালি যিটো মানে আমাৰ খোৱা দোৱা কৰি আছো।
উম,
সেইটোৰ বিষয়ত অলপ আলোচনা কৰিম অলপ হা।
অ, অ, কক
অ অ মানে আমি যি যিবিলাক আজিৰ পৰা, এই যে বজাৰৰ পৰা যিবিলাক চব্জি কৰি আছে না চব্জি
অ', অ',
এই বজাৰৰ বিলাক যি সাৰ মানে ৰাসায়নিক সাৰৰ বস্তু আমি খাই খাই। মানে একেবাৰে মানে কি হৈ গৈছে হয়নে নহয়।
হয়, হয় এইবিলাক মানে আজিকালি পা সকলো খোৱা খাদ্যতে ৰাসায়নিক। সাৰ বিলাক ব্যৱহাৰ কৰি থাকে না।
হয়। ত, আমি যদি সেইটো নকৰি, যদি ঘৰতে কিবা কিবি অলপ যদি লাও গছ এটা এ কোমোৰা গছ এটা আৰু বিলাহী গছ এটা লগাব তুমি অলপ, অলপ কৰি যদি ঘৰতে খাও ন।
উম,
আমি চব মানে অৰ্গেনিক পাই আছো, হয় নে নহয়
এ, হয়, হয়।
আমি সব অৰ্গেনিক হৈ আছো বস্তুবিলাকে ভাল খোৱাত
খোৱাটো মানে টেষ্টি হয় মানে চবেইতে ভাল আৰু কমি সেইখিনি কৰিলে অকল আমি অকল আমি নহয় তুমি নহয় আমাৰ যে আমি গাঁৱত থাকো হয় নে নহয় গাঁৱৰ পৰিৱেশটোতো বেলেগ ত' গাঁৱত যিমান আৰু আৰু মানুহ আছে গাঁৱত আৰু যিমান মানুহ আছে নহয় হেল্ল' হেল্ল' শুনি আছা না? মোৰ কথাটো শুনি আছা না?
হেল্ল'